কি কৰিছ অ আছো গান শুনি আছো ৰবা অ গান শুনো চানি লাগিছ
মই ই গান ভাল পাওঁ
হোৱাত হেপি
উম
আৰু অসমীয়াৰ ভিতৰত জুবিন গাৰ্গ ভূপেন হাজৰিকা উম
সমস্ত ভালে
উম এইটো ঠিকে আছে বাৰু আপুনি কি কৰি আছে
অ একদম আপোনাৰ প্ৰিয় খাদ্য কি পঠ মাছ
ক
উ মাছ ভাল পাও উ তাকে মাছৰ আপুনি কেনেকে বনাই অকমান বিশেষ ব কৈ দিব পাৰিবনে
মছটো মানে মই বিভিন্ন প্ৰকাৰে বনাই ম এটা উ আৰু য ব তি জ
এই এনেকে ন সেইটো তো মটৰৰ একটাইৰেক চাম ন আহ গৈছে
উ্চা
টো ক ডাইৰেক্ট চন লাগ সম প চৰুপ ৰিচি অ ফানস কে আছে বাৰু মাছ মাছ ক ন
নাই ন তাকে আলধ কালি আ তুপ আ যায়
ন এয়া ছাত্ৰ ছাত্ৰী যদি মাছ ক'ত ক'ত পোৱা যায় বুলি সোধা হয় কি কি মানে উদাহৰণ দিব পাৰি
মছ তাকে সাগৰ নদীৰ পুখুৰী উ
আৰু আৰু এটা কব পাৰি বজাৰত পোৱা যায় একুৱেৰিয়ামত পোৱা যায় বজাৰত বজাৰত পোৱা যায় মাছ উ হোৱাট ইজ জক
য বাকি আৰু আকাতি গুৱাহাটীখন অলপমান ধূুলি ধুলি হৈ আছে
অ এই কি তুমি পিছে অ', অ', হয়। থাতো বাৰু। উম। ঠিকে আছে দিয়ক দিয়া তিয়ালী
আৰু
উম।
আপুনি হাউচিঙৰ ফালৰ কোনোবা নি ত পাপু চিনি পাই নেকি?
উম, নাই, নাই নাপাওঁ, নাপাওঁ, নাপাওঁ। আচ্ছা, অসমীয়া কেইটামান ফুলৰ নাম কওঁকচোন।
গুলাপ তগৰ, নাহৰ উম, সূৰ্যমুখী, নয়ন তৰা, কৰৱী। আঠ মালত
আঠ ন' ৰাতি।
অ', ঠাণ্ডা।
ক' ঠাণ্ডা উম, ঠিকে আছে তেতিয়াহ'লে।
ঠিক আছে বাৰু।
আপোনাৰ প্ৰিয় মাছ কি?
খুকুৱা
চকুৱা
উম, ডাঙৰ মাছ ৰূপচন্দা হ'ব। ধুনীয়া দেখাত।
উম, উম, উম, উম।
সি আৰু আছে কিছুমান দীঘল, দীঘল মাছ। কি বা নামটো নাজানো মেডিকা মাছটো ধুনীয়া।
উম, হয়, হয়।
অ'। িকে আছে বাৰু ঠিক আছে আৰু হ'ব দিয়ক
ঠিক আছে ঠিক আছে